অহ।
কৈছে।
এই, মই মানে, গৰু-ছাগলীকেইটা আনিছোঁ যে, সেইয়া বান্ধি আছ-
হ', মই এনেই বহি আছোঁ।
অহ।
কাম বন কৰি।
অহ, কাম হৈছে, কৰা?
অহ, বাচন মাজিলোঁ, ঘৰ সাৰিলোঁ, কাপোৰ
অহ।
অহ, মই মানে পথাৰত গৈছিলোঁ। পথাৰৰ পৰা ছাগলী আনিলোঁ। আৰু গৰু দুজনী পুহিছিলোঁ, গৰু দুজনী আনিছোঁ। এতিয়া মানে গৰু- ঘাঁহ কাটি থৈ গৈছে যে। মতা মানুহজনে, সেইটো কাৰণে মই ঘাঁহখিনি দিছোঁ আৰু। ছাগলীক মানে পাত দুটা কাটি এ' দিছোঁ। দেৰিকে বান্ধি- দিম আৰু। এতিয়াই যদি মানুহ এইয়া পিছত, তাত মূত সেই মূতে না। সুবিধা হৈ যায়।
অহ, মূতে।
ভিতৰত সেইটো কাৰণে বোলোঁ পিছত দিম, আগত মানে- পাত দুটা কাটি খুৱাই লৈছোঁ আৰু। মোৰ গৰুৰ মাই- কী গৰু, মাইকী গৰু পুহিছোঁ, দুজনী। এজনী মানে গাই- অ', এজনী গাভনি পৰিছে, আৰু এজনী মানে- গাখীৰ খীৰাই থাকোঁ আৰু। ল'ৰা-ছোৱালী কেইটা সৈতে গাখীৰখিনি খাওঁ আৰু। কা'বাক লাগিলে- অহ, অলপমান বেচিব পাৰোঁ। কা'বাক ল-লাগিলে ক'লে অলপ দিওঁ, এনেই নক'লে এনে- নিদিওঁ আৰু। ল'ৰা-ছোৱালীকেইটাইটো গাখীৰখিনি খাওঁ আৰু। অহ, ছাগলী দুজনী- পুহিছোঁ। ছাগলী দুজনী মানে, এজনী, অ', হা?
হাঁ, মুৰ্গী পুহা নাই?
অ পুহিছোঁ। মুৰ্গী এজনী আছে হাঁহ মানে পুহিছোঁ, হাঁহ চাৰিটা পুহিছোঁ, এটা মতা আৰু তিনটা মাইকী। কণী পাৰি আছে মানে, খাই আছোঁ গৰম দিন যে উমনি দিয়া নাই। কণী পোৱালি ফুটাব দিয়া নাই। সেই এটা দুটা মানে খাওঁ। অঁহ। ভাজি পেলাই খাওঁ বা হেৰী কৰি খাওঁ তেনে হাঁহৰ কণী খাই ইমান ভাল নেলাগে। লোকেল মুৰ্গী কণী খাই ভাল লাগে।
নাই।
উম ভাল নেলাগে। তথাপিটো মানে এনেই যোৱা সলনি খাওঁ আৱ। পাৰিছে যেতিয়া এতিয়া ঠাণ্ডা দিন হোৱা হয় ধৰি লোৱা পোৱালি ফুকাবৰ কাৰণে দিব পাৰিলো হয়। এতিয়া গৰম দিন যেতিয়া কেনেকেনো দিম পোৱালি ফুকাব কাৰণে তোমালোকৰ তাত চব্জি খেতি কৰেনে নকৰে?
আমাৰ নাই। আমাৰ খেতি কৰিলে গৰু ছাগলী যিহে, খাই শেষে কৰে।
অহ।
সেইকাৰণে একো নলগায়ে।
অহ, গৰু ছাগলী থাকিলে সেই জেৱা মাৰি ল'ব লাগে আৱ। জপনা জেৱা মাৰি ল'ব লাগে। তেতিয়া ধৰি ল' ভাল আৱ। যদি জপনা জেৱা মাৰি নি দিয়ে আৰু তেনেহ'লে খেতি কৰি লাভে নাই। গৰু ছাগলীয়ে খাবই আৱ। এতিয়া গ'লে তোন আৱ, কিনো কৰিবা বেছিকে ক'লে বেয়া পাব।
অহ, সেইটো কাৰণে একো ক'বও নোৱাৰি।
অহ। আমাৰ ইয়াত যে, উম।
আছে আছে পামে।
অহ, অঁ, অহ। আমাৰ ইয়াত আকৌ পুহে প্ৰায় মানুহে পুহে। আমাৰ গাঁও জেগাত বহুত মানুহে পুহে। এ ইঘৰে পুহে সিঘৰে পুহে যেতিয়া বোলে মই নোপুহাকে আছিলোঁ এ এ তিয়া পুহিছোহে আজি ছমাহ মান হৈছে। ছাগলী পুহিছো, গৰু যে আগতে আছে গৰু। এ এতিয়া বোলো ৰ' এনেয়ে থাকোঁ ল'ৰা ছোৱালী কেইটা স্কুলত যায়গৈ। এনে ঘৰতে থাকোঁ যেতিয়া বোলো ৰ'হ, অকলে অকলে থাকিব লাগে। সিহঁতৰ লগতে বিজি হৈ থাকি। এনে ৰাতিপুৱা আঠটা মান বজাত আল দি থৈ আহো। পিছত
অহ। অহ।
অহ।
ভাতকাই গোটেই বনা বনাই, খাই বৈ লৈ লৰা ছোৱালী কেইটা ইচ স্কুলৰ পৰা এতিয়া ধৰি লৱক গৰম বন্ধ দিছে যে এইকেইদিন অলপ শান্তি পাইছোঁ আৱ। গৰম বন্ধ নহওঁতে আকৌ আহে খুট সলাই থওঁ। আহি ভাত পানী চব্জি লগ লাগি গোটেই কেইটা অলপ শুওঁ, শুই আ তিনটা মান বজাত আকৌ যাওঁ। আকৌ যাওঁ। গৰুকেইটা এৰি দিও ছাগলীকেইজনী এৰি দি অলপ চাই থাকো। ৰাস্তা কিনাৰে কিনাৰে খায়, পথাৰত তাৰপাছত চাই আকৌ আবেলি লৈ আহোঁ আহি বান্ধি এই এতিয়া বোলো অকণ ফুৰিব যাওঁ আৰু। এতিয়া আৰাম আৰু সাতটা বজালৈ। সাতটা পিছত আকৌ ভাত বনাই দিম আৰু। ল'ৰা ছোৱালী কেইটা সৰু যে আঠ নটা বয় কৰ সেইটো কাৰণে সাতটামান বজাত বনাওঁ ভাত, চাহ পানী খাওঁ পাঁচটা ছটামান বজাত। চাহ পানী খাও খাই বৈ তেনেকে কে ভাত বনাই দিওঁৱে আৰু। তোমালোকৰ তাততো দেৰিকেই শোৱা ছাগৈ টাওনত।
অ আমাৰ দেৰি হয়।
হেল্ল'।
অ দেৰি হয় আমাৰ শুৱাত হেল্ল'।
তোমালোকে টাওনত চাগৈ দেৰিকে শুৱা ন।
অ।
আমাৰ ইয়াত আমাৰ ইয়াত ইমান সোনকালে নুশু আমিও দেৰিকৈ শু নটামান দহ
অ।
দেতাই এটালৈ শুৱে আমাৰ ইয়াত তেনেকুৱা নহয় আৰু ন টা বাজিলে টোপনি আহেই। সেইটো কাৰণে ধৰি লওক সোনকালে ভাত তৰকাৰীখিনি বনাব লাগে সৰু ল'ৰা ছোৱালী আছে আকৌ টোপনি যায়।
অ, উম।
তোমালোকৰ এতিয়া এনে টাউন অঞ্চলত ধৰি লও তোমালোকৰ এনে এই সাৰ অমিতা সাৰ যে বনাও অমিতা সাৰ খাই নে নাখায়।
হয় হয় আমাৰ নবনাই এইবিলাক।
অ।
খালে বহুত ভাল অ।
অ।
অ আমাৰ ইয়াতে অমিতা খাই সেইয়া প্ৰায় ন এতিয়া আকৌ গৰম দিন আহিছে। কলৰ দিল কল পচলা বুলি কওঁ আমি সেইবিলাক খাৰ খাওঁ পেটৰ কাৰণে ভাল, গৰমৰ কাৰণেও ভাল। তোমালোকৰ তাত বেচে, বিক্ৰী কৰে আমাৰ ইয়াত মানে বিক্ৰী নকৰে, আমাৰ ইয়াত খাওঁৱে আমি।
দিব লাগে।
এ মানুহ ঘৰ আছে তাৰ পৰা কাটি আনি আনি পেলাই খাও খুজিলে দিয়ে আৰু। গাঁৱৰ মানুহ ইঘৰ ইঘৰ ঘৰত গলে বোলে কল পচলা এটা দিয়াচোন আজি খাওঁ। কিছুমান ধৰি লও এনে এনেকে দালিৰ লগত খায় আৰু কিছুমানে এনেকে খাৰ দি পেলাই দালি দি পেলাই কিছুমানে ক'লা মাহ বুলি কয় আমাৰ গাঁৱলীয়া জেগাত খেতি কৰে। সেই ক'লা মাহ বি ক'লা মাহ দি খাই ভাল লাগে খাই। আমি খাওঁ অ অ অহ অ অহ, উম
চাহ খালে?
অহ অহ
চাহ খালে নে?
অঁ আমাৰ ইয়াত বৰষুণ ধৰি আছে এই বৰষুণ খনো এটুপ দুটুপকে আহিছে পিছত আহিব গৈ চাগৈ। অঁ।
দিলে ভালকে দিব লাগে।
উম।
ইমান গৰম।
অ অ।
গৰমো দিছিল বু আজি।
অহ। অ বৰষুণ পৰিল হেৰি পৰু পৰু হৈ আছে যে নেট নেটতো অসুবিধা হৈছে মই মই শুনিছো অ অ উম।
পায় আছে নে?
অহ। অহ।
হেল্ল'।
অ। অহ অহ এতিয়া গৰম দিন তোমালোকৰ আম্মাক কবাচোন আম্মা এনেকে কলৰ পচলা তোমালোকৰ তাতো বিক্ৰী কৰে না? আনি পেলাই বনাবা দিবাচোন খাবা দিবাচোন কি মজা লাগে খাই। তোমালোকে আম্মাক সুধিবা তোমালোকে আম্মায় যদি নেজানে বনাবা তুমি কৈ দিবা সি অ আজিকালি শিক অ আজিকালি শিকাব নালাগে মোবাইলত টানিলে চব আহি যায় কেনেকে তৰকাৰী বনাব লাগে, কেনেকে পিঠা বনাব লাগে কেনেকে কি মবাইলত যদি টানি দিয়া আহি যায় আজিকালি মানুহক সুধি লাভ নাই আৰু। অ আগৰ যুগতহে মানুহক সুধিব লাগে। আমি প্ৰথম বিয়া বহুত নেজানো কেনেকে তৰকাৰী বনাব লাগে খাৰৰ তৰকাৰী বনাব নেজানো। তিতা তৰকাৰী বনাব নেজানো সুধিব লাগে। মানুহক এতিয়া ছোৱালীয়ে সুধিব নালাগে।
অ খালেই হ'ল।
অ', উম।
অ'।
গাজটেঙা খাব লা
অ' এতিয়া ভাল আ। এতিয়া নিজে নিজে গোটেই খিনি বনেই ল'ব পাৰা যায়। মোবাইল চাই পিঠা বনা। উম। অ' কিমান কি? অ'
উম।
অ' বিৰিয়ানী বনোৱা কিবা পোলা বনোৱা এইবিলাক চব আজিকালি ছোৱালীক শিকাব নালাগে। আগতে বিয়া দিয়া বুলি ক'লি ভয়ে লাগে। আই ঐ ছোৱালীজনী দিব ওলাইছোঁ একো নাজানে। কি কৰিম, কেনেকে খাব? এতিয়া ম'বাইলতে নেজা অহ নেজানিলে কিছে অহ, অহ, তোমালোকে কলেজত পঢ়া ল'ৰা-ছোৱালী যেতিয়া ক'তনো জানিবা? কলেজত যাওঁতে যায়। যিখিনি সময় থাকে আ সেইখিনি সময় অকমান ৰেষ্ট ল'ব লাগে। অহ সেইটো কাণে অহ, অহ, এ এতিয়াৰ ছোৱালীৰ চিন্তা নাই। এতিয়া ছোৱালীয়ে নিজে নিজে চব পাৰি যায়।
অ'।
অহ। অ'। অ'।
সেইটোৱে আজিকালি চবে পাৰে বনাব। মোবাইলতে
উম, উম। মোৰ ছোৱালীজনীকে মই কৱাও। উম। উম, উহু! মোৰ ছোৱালীজনীয়ে কয়। এ আম্মা এতিয়া শিকি নিশিকো। মোবাইলত এতিয়া চব জানো। চব মোবাইলতে পাই। মোবাইল টিপিলে কৈছে চব আহি যায়। আপুনি শিক শিকাব নালাগে, আমি তেনেকে কইম।
অ' পাই মোবাইলত চাই পেলাই
অহ উম।
হ'ব দিয়ক।
অহ।
পিছত মাৰিম। চাহ খাওঁগৈ মই।
অহ হ'ব দে বা এতিয়া ৰাখি
অ', অ', অ', অহ।
ক'ত?